হেল্ল',
অ, কি কৰি আছে অ, খবৰ পাতিহে নাই আপোনাৰ?
অ, মই অলপ ৰাস্তাত খোজকাঢ়ি আছো।
কি ক'লা?
মই ৰাস্তাত খোজকাঢ়ি আছো অলমান।
খোজকাঢ়ি আছে নেকি ঠিকে আছে।
খোজকাঢ়ো ৰাতি ৰাতিপুৱা অলপ খোজ কাঢ়ো।
হয় নেকি আৰু?
আৰু কি-কি কৰে?
ঘৰ যাই ধলপ জিৰণি লৈ পেলে আকৌ
সদায় খোজ কাঢ়িব যায় ন'?
যাওঁ-যাওঁ সদায় যাওঁ।
খোজ কঢ়াটো একচোয়েলি বহুত ভাল আমাৰ স্বাচ - স্থ্যৰ কাৰণে কি কয় আমি এলাহতে কতো খোজ কাঢ়িবলৈ নাযাও কিন্তু খোজ কাঢ়িব লাগে দেই ভাল -ভাল বহুত ভাল স্বাস্থ্যৰ কাৰণে।
আজিকালি মানুহ খোজে কাঢ়ে বেছিকে ৰাস্তাত খোজকঢ়া মানুহেই বেছি পাওঁ।
উম -উম কাঢ়ে -কাঢ়ে বহুতে কাঢ়ে আপোনাৰ। মইয়ো কাঢ়িব চেষ্টা কৰো কিন্তু এই কাঢ়িবগে নোৱাৰো আৰু। সময়ৰো অলপমান বাধা হয় সময়ো নেপাওগে।
অ', তুমি এতিয়া হেই কৰি আছা ন?
কি?
চাকৰি কৰা তুমি?
নাই নকৰো।
কৰা নাই? কৰা হোৱা নাই?
পঢ়ি আছো আৰু। অলপ অলপ পঢ়া-শুনাও কৰি আছো। চব ফালে মিলাই কৰি আছো আৰু।
অ, চাকৰি পৰীক্ষা-চৰীক্ষা দি থাকা নাই?
নাই, নাই। দিয়া নাই। দিব লা
অ পঢ়ি আছা?
উম, উম মই পঢ়ি আছো। আপুনি কি কৰে?
মই এ ঘৰতে কাম কৰো আৰু যিখিনি পাৰো। ঘৰতে কৰি থাকো। ঘৰত মেইন ৰান্ধা-বাঢ়া কাম কৰোঁ।
অ, আৰু?
ঘৰটো চলাও আৰু এনেকে ৰানা বাঢ়া কৰি সা, মোচা এইবিলাক কৰোঁ।
সময় পালে চিলাই কাম কৰোঁ।
বা
অ। এইবিলাক কৰো। আচাৰ বনাওঁ, জেলি বনাওঁ। এইবিলাক কৰো। অ হেৰি জে জেলি বনাওঁ জামৰ। চিদিনা বচ চিজনত জেলী এ বনাও এনাই যেতিয়া যি বস্তু হ'ব লাগে মানে তেতিয়া জেলী বনাওঁ আৰু অলপ অলপ বনাওঁ বেছি নবনাওঁ। অলপ এশ কৰি। এতিয়া জামৰ চিজিন ন জাম জামৰ আছ এ জামৰ জেলি বনাইছো।
কেনেকে?
কেনেকে মানে জামটো হেই কৰি ফেলে এই ব গলাই লৈছো। গ পানীত দি লৈ
হয়।
ৰচটো ওলাই লৈ চেনীৰ লগত পাগাই পাগাই পাগাই পাগাই এনেকে হৈ যায় আৰু লাষ্টত।
আপুনি যেত জেলি বনাব জানে ন? ময়ো একদিন সেই জেলি বনাইছিলো। তেঁতেলীৰ জে জেলি বনাইছিলো।
অ তেঁতেলীৰ বনাব ভাল লাগে। তেঁতেলীৰো ভাল লাগে চব চব বচ জেলি বনালে ভাল লাগে। ৰুটিৰ লগত খাব ভাল ন।
অ', খাবলে বিৰাট সোৱাদ লাগে মানে, তেতেলিৰে মই বনাইছিলো সেইদিনা। তোমাৰ কি কৰিলোঁ মই। তোমাৰ হাত বজাৰৰ পৰা তেতেলী অলপমান লৈ আহিলো, তেতেলী এক কিলো মান লৈ আহিলো। আনি পেলাই তোমাৰ ধুনীয়াকে থৈ দিলো আৰু মই ইয়াতে। তোমাৰ বঢ়িয়াতে সুন্দৰকৈ। ৰ'দত অলপ শুকালো, তাৰপিছত ধুলো ধুই কেনে শুকাই দিলো ৰ'দত। শুকোৱাৰ পিছত তোমাৰ আকৌ কি বুলি কয় তোমাৰ, আম সেই যে আছে আমাৰ। না কৈ আছো আপোন অ', সেইখিনি কৰিলো শুকোৱাৰ পিছত অলপ বইল কৰি ল'লো। আপোনাৰ ওহাই ল'লো পানীত গৰম পানীত একদম ধুনীয়া ধুনীয়াকে। গৰম পানীত উহাই ফেলাইত আপোনাৰ হেই কৰি দিলো মই। উম, কি কয় আনিলোঁ। আনি কিনে তাতে কেৰাহীত তাতে অ, গুড় দিলো তেতেলী খিনি ধুনীয়াকে গুটি কিটা ওলাই কিনে যিখিনি তেতেলি খিনিয়ে তে এইখিনি দি কেনে অলমান আপোনাৰ জল-জলীয়া হ'বলে দি দু জেলি ৰূপ আকৰণ হ'বলে দিলো তাছত ঠাণ্ডা হোৱাৰ পিছত হৈয়ে গ'ল জেলি।
অ, গুৰ দিলে কালাৰটো ভাল হয় ন?
কালাৰটো ভাল হয় খাবলে মিঠা, টেঙা লাগে ভাল লাগে আৰু।
আহ,
মানে এইবোৰ খাই ভাল লাগে ৰাতিপুৱা তোমাৰ ৰুটিৰ লগত খাই ভাল লাগে তা উম- উম। মই মানে খাই বিৰাট সোৱাদ পাওঁ আৰু মানে এইবোৰ খাই ধৰা।
তুমি ক'তো ঘূৰিব যোৱা নাই? বাহিৰত গৰমৰ দিনত বন্ধত?
নাই-নাই হা কোৱা?
অ, যোৱা নাই ক'ত ফুৰিব আমি যাম বুলি ভাবিছো ৰ'বা।
ক'ত যাবা?
বেছি দূৰত নাযাওঁ এ মেঘালয় শ্বিলং।
শ্বিলং যাবা শ্বিলঙৰ পৰা চোন তুমি বহুত কিবা-কিবি বস্তু আনিব পাৰা?
আনিলে কি হ'ব এইবিলাক ভাৰী -ভাৰী বস্তু।
ভাৰী বস্তুটো হ'ব‌ই এতিয়া আনিবই লাগিব আৰু উপায় নাই।
অলপ দাম -দামবিলাক কম নহয় সিমানেই হয় আমাৰ ইয়াত দৰেই হয় এহতে জানে না।
এইগিলা বজাৰ একে দামেই হয় ইমান সস্তা নহয়।
একে দামেই হয়-হয়-হয়-হয়।
তাতকে কৰিয়েই মৰাত কৰি ঘৰৰ এইয়াৰে বজাৰ কিনাই ভাল। একে দাম হয় কিন্তু বস্তু খিনি এই হয় আৰু ঘৰচিয়া হয়।
সুৰুচিয় আৰু খাবলে ভাল লাগে আপোনাৰ।
আহ, যাম শ্বিলংখান অলপ ফূৰি আহিম থাকবা লাগব তাতে। থাকি কিনে যিখিনি বস্তু চাব লাগা আছে গোটেইখিনি চাম।
ত' ময়ো মানে যোৱা সপ্তাহ গৈছিলোঁ আপোনাৰ শ্বিলঙত, তিনিদিন থাকি আহিলোঁ। ভাল লাগিল থাকি হা? ডাউকী গৈছোঁ চেৰা পুঞ্জি যি- যি শ্বিলঙৰ তোমাৰ মেইন- মেইন জেগা আছে ফুৰিছোঁ কিন্তু ভিতৰুৱা জাগাবোৰ যাব নোৱাৰিলোঁ।
নাওত উঠিছা?
নাওত নাই -নাই নাওত তোমাৰ লেতেৰা হৈ আছে কিবা বাহাৰ সানি আছে নহয়। কিবা লেত তেৰা হৈ আছে নাওটো যিহেতু ডাউকিৰ চাফা নদীটো সেইটো মানে বেয়া হৈ আছে। এইকাৰণে উঠি ব‌ই নোৱাৰিলোঁ আৰু সেইকাৰণে ভাবিলোঁ আৰু তাকে কি কৰা যায়। কিনো কৰিব পাৰিম আৰু হয়নে, কি?
চব খিনি চালা বস্তু?
চব খিনি চাছো যিখিনি চাব পাৰো চব চাছো আৰু সুন্দৰকৈ খাইছো মানে। তাৰে তোমাৰ যি গাহৰি ভাত আছে একদম তোমাৰ তাৰে অ, পৰম্পৰাগত সিখিনি খাইছো আৰু খাচী মাংস খাইছো।
অ, চেভেন চিষ্টাৰ চাইছা নে নাই?
কি -কি ক'লা?
ৱাটাৰ ফলচ যে আছে,, এলিফেণ্ট ফলচ। ছেভেন ছিষ্টাৰ, আৰু কিবা কিবি আছে নামবিলাক মনত নাথাকে সেইবিলাক চাইছা নে।
অ', চাইছো- চাইছো, আপুনি চাইছিলে নাই তেতিয়া যেতিয়া গৈছিলে।
চাইছোঁ।
হয়- হয়।
ভালে লাগে শ্বিলঙত যায় মানে গৰম নাপায় ন, ভাল লাগে।
অ', ভাল লাগে মোৰতো বহুত ভাল পাওঁ শ্বিলং গৈ, মোৰ ইচ্ছা গ'লেতো মোৰ সপ্তাহে সপ্তাহে যাবলে মন যায়, কিন্তু আপোনাৰ সপ্তাহে-সপ্তাহে যোৱাটোতো সম্ভৱ নহয় দিয়কচোন।
পইচাৰো কথা আছে।
এতিয়া পইচাৰ পাতিৰো কথা আছে, আৰু তোমাৰ তাৰে বতৰৰ বহুত কথা আহি কৰে নহয়, এতিয়াই তোমাৰ বানপানী হৈ যাব, এতিয়াই তোমাৰ পাহাৰ খহিব সেইকাৰণে অলপ ভাবি চিন্তি যাব লাগে আৰু।
এই তাত অসুবিধা হয় বাৰিষা গ'লে। বাৰিষা হলে য'তে ত'তে ৰাস্তা বন্ধ হৈ যায় ন কৰি।
অ', একেবাৰে বন্ধ হৈ যায়।
তথাপিও মানুহে যায় দেচোন সাহস কৰি, যাৰ যেতিয়া যি হয় হ'ব আৰু। যায় আৰু এনেকে, গৰম বন্ধতে যায় চবে।
গৰমৰ মোৰ গৰমৰ বন্ধতে যোৱা যায় যোৱা হয়
খানাটো খাবৰ কাৰণে অলপ দিগদাৰ হয়, নিজে খানা লৈ গ'লে ভাল আৰু।
এতিয়া আপুনি তাৰে পৰম্পৰাগত খাদ্য খাব ভাল নাপায় নেকি বাহিৰৰ।
খাদ্যবিলাক, নাই মই সেইবিলাক ভাল নাপাওঁ। নিজে লৈ যোৱাতো ভাল পাওঁ, হা।
কিয় ভাল নাপায়।
এ ভাল নালাগে, নিজে বনোৱা খাদ্যই খাই ভাল পাওঁ। মই হোটেলৰ খানা খাই ভাল নাপাওঁ।
অ', মই আৰু হোটেলৰ খাই বিৰাট ভাল পাওঁ মানে, মোৰ মানে বহুত ভাল পাওঁ খাই কিনে হোটেলৰ, যিমান পাৰো মই মানে হোটেলৰে খাব চেষ্টা কৰি থাকো আৰু যে আৰু সদায়তো খাব নোৱাৰো দিয়াচোন, মই কিন্তু যেতিয়াই বাহিৰত যাওঁ মই চেষ্টা কৰো যে মই হোটেলৰে
সোৱাদ নাপাওঁ ইমান। সিহঁতে সেই কৰি থাকে না, গৰম চৰম কৰি থাকে না বাৰে-বাৰে। সোৱাদটো কমি যায়।
হয় হয়-হয়।
অ', ঘৰৰ পৰা লৈ যাওঁ অলপ চলপ যিখিনি খাওঁ তাতে লৈ যাওঁ, খাওঁ।
উম, হুম।
শুকান বস্তুও নিউ, ৰন্ধা বস্তুও লৈ যাও।
শুকান খিনি পিছত খাওঁ, ৰন্ধা খানি আৰু আগতে খাওঁ বেয়া হয় বুলি, গৰমৰ কথা বেয়া হ'ব।
হয়-হয়-হয়-হয়।
গাড়ী ভিতৰতে খাওঁ আৰু।
কি ক'লা?
গাড়ীৰ ভিতৰতে খাওঁ বা বাহিৰত ভাল সুবিধা জাগা থাকিলে তাতে হলেও খাওঁ আমি। চাৰি পাঁচজন গুচি যাওঁ।
অ', অ', অ', ভালে বাৰু যাবলে লাগে, নগলে আৰু দিগদাৰ দিয়কচোন, গলে ভাল। ঘুৰা ফুৰা কৰিব লাগে এনেকে, ভাল লাগে। আৰু আপোনাৰ কি পিন্ধি যায় যে যায় যেতিয়া, কাপোৰ কাট আপুনি চাদৰ মেখেলাই পিন্ধি যায় নে ন নতুন কিবা পিন্ধি যায়?
মই অসমীয়া সাজপাৰ পিন্ধি যাওঁ।
আপুনি মানে আ-অসমীয়া সাজ পাৰ চোৰ সুন্দৰকৈ ৰাখিছে মানে পিন্ধি?
মই অসমীয়া সাজপাৰে পিন্ধো ঘৰতো মই বেলেগ নিপিন্ধো।
হয় নেকি?
অসমীয়া সাজপাৰ পিন্ধেয়ে ভাল লাগে।
হয় ন, ভাল লাগে ন?
ভাল লাগে আৰু ক'ৰবাত গে'লে বেলেগ মানুহ যদি বিদেশী মানুহ